হেল্ল'।
অ শুনিছা?
অ শুনিছো উম। এই ভাতকেইটা খাই বহিছোহি। ভাতকেইটা খাই বহিছোহি।
অ ভাত কিহেৰে খালা? হেলল'?
ভাত তোমাৰ মাছ
অ।
তোমালোকে খালা? আমাৰ লোকেল অ কি সেই লোকেল মাছ অ।
উম। মোৰো খোৱা বেছি টাইম হোৱা নাই।
অ।
দালি ভাত আৰু ভোল আৰু আলু দি দি বনাইছিলে।
হম।
তাৰ মানে আজি অলপ ভাত খোৱাত দেৰি আমাৰ হোষ্টেলত।
অ
অলপ এনেুৱা মিটিং াইপৰ হৈছিল আমাক ক্লাছৰ লগত টিচাৰছৰ সেইকাৰণে
অ অ ভাল বাৰু তেনেকে টিচাৰ্চ বিলাকে আহি পেলাই চাগে সেইবিলাক কমপ্লেইন চমপ্লেইন বিলাক সোধে চাগে উম দিগদাৰ পাইছা ন সেই কিবা অশান্তি সজনী
হেল্ল'
হয় উম
মই শুনিছিলো তোমালোকৰ সেইফালে বোলে মা ঘৰ বি বহুত ধুনীয়াকে পাতে
উ অঁ অঁ বহুত ভালকৈ পাতে তোমাৰ
কোৱাচোন কেনেকে পাতে
এ আহিবা নেকি তেতিয়া দেখুৱাম
নাই নাই তুমি এপথম কোৱা তাৰপ
তাৰ পিছত কবা নেকি
উম তাৰপিছত যাম
প্ৰথম বাৰু সৰু কাহিনীকে কৈছো আমি বাৰু
অ কোৱা,
এতি-এতিয়াহে তোমাৰ স্কুল বিলাক, তোমাৰ লাষ্টৰ আমাৰ তাৰ মমানে বছৰেকা পৰীক্ষা বুলি কওঁ আমি আহৰ আগতে,
অ, অ,
বছৰিকা পৰীক্ষা আগতে টো তোমাৰ ডিচেম্বৰতে পাতে আজিকালিহে ফেব্ৰুৱাৰী মানত পাতে।
অ, হয় বাৰু।
স্কুল বিলাক
আগতে আমিও তেনেকুৱাই পাইছিলোঁ।
উম, তাৰপা তোমাৰ আমি আগতে কি হয় আমাৰ মানে, বিহু মাঘৰ বিহু অহা তোমাৰ এমাহ মানৰ আগৰ প্লেনিং থাকে। তাতকে আগৰ পৰা থাকে মানে আৰু। গোটেইখিনি ল'ৰা ছোৱালী খিনি আমাৰ এইকণনৰ।
অ,
তাৰমানে আমি ভেলাঘৰ বৰ ধুনীয়াকে বনাও,
অ,
তোমাৰ আমি এমাহ মানৰ আগৰ পৰাই মানে আৰু
অ,
চবেই কথা পাতোয়েই, কি কি কৰিম কি কি নকৰিম। চবকে দায়িত্ব বেলেগ বেলেগ দি থোৱা থাকে। তোমাৰ আমি একদম পিছফালে পথাৰলৈ যাওঁ পথাৰ বিলাকত গৈ, একদম যোনখন পথাৰ আৰু ধুনীয়া ধুনীয়া নৰা আছে, কিয়নো তাৰ কেইদিনমানানৰ আগতহে ধান কটা হয়,
উম, হয় বাৰু।
উম, তেতিয়া নৰাটো মানে বেয়া হৈ নাযায় ধুনীয়া হৈ থাকে।
অ,
তাৰাপৰা কেইটামানক আমি মানে এনেকুৱা আমি কেইবটাও আছোঁ আমি দহ এঘাৰটা ল'ৰা ছোৱালী মান আছোঁ এইকনত।
অ,
তাৰাপা তোমাৰ কেইটামানক আমি দায়িত-দায়িত্ব থাকে কেইটামানে হেৰি কাটিব নৰা কাটিব,
অ,
তাৰপা তোমালোকৰ কেইটা মানে তোমাৰ আৰু তৰা গছ, তোমালোকে দেখিছানে নাই জানো?
উম, উম তৰা পিঠাও বনাই নহয়, ধুনীয়া যে গোন্ধ এটা আহে হয়নে?
অ, অ, তাৰমানে আমি আমাৰতো তেতিয়া পইচা পাতি একো নাথাকে সৰু সৰু ল'ৰা ছোৱালী,
উম,
তোমাৰ তৰা গছ কাটিবলৈ দুটা মানক পঠিয়াও,
অ,
তাৰাপা দুটা মানে আকৌ কাৰোবাৰ চাইকেল আছে যদি চাইকেল কাৰোবাৰ ঠেলা আছে যদি ঠেলা, সনেকে এনেকে তাৰপা কাটি হব
অ,
আৰু তৰা গছোঁ আনিব তৰা গছে তাৰমানে পাতটোৱে দি এনেকে টানি দিলে তেনেকে ৰছী নিচিনাকে ওলাইে আহে দীঘলকে পৰা গছজোপা ওখ নাথাকে জানো বাকলিটো টান দিলে মানে ওলাই ওলাই আহি থাকে
অ
দীঘল দীঘল হয় সয়া দি আমি মানে নৰা বান্ধো
অ
তাৰ পৰাৰা নৰা বান্ধি মেলি মুঠা বনাও আমি মুঠা মুঠা
অ অ
ত নৰা আমি কাটি কঢ়ি আও কেইটামানে
অ
তোমাৰ তাৰ মানে তেনেকুৱা এইবিলাক নৰা কাটি কুঁহিয়া তৰাপাত কটা পৰাাগছ কটা তেনেকে চবৰে বেলেগ বেলেগ এ ভাগ থাকে আৰু তাৰমানে বিহু পোৱাহি আহ বিহুত পোৱাহি দহ দিন মান আগতে আগলৈকে আমি সেয়াকে কৰি থাকো আহি পেলাই পিছফাল কথা হে কটো বনাও আমাৰ ঘৰৰ ওচৰ পথাৰখনত আগফালে প্ৰথম কাটি আনি আমি আমাৰ খুৰী এজনী আছে খুৰা খুৰী খোৱা খু সিহঁৰ ঘৰ পিছফালে থাকওঁ গোটাই
উম
তাৰ পৰাা খুৰা খুৰীহঁতৰ ঘৰৰ পৰা গোটাই আহি পেলাই
অ
তাৰপা কঢ়িয়াই আনো আমাৰ ঘৰলৈ আমাৰ ঘৰত ধুনীয়াকে থৈ দিওঁ গোটেইখিনি আনি আৰু
অ
তাৰপৰা বিহুৰ দহ দিন মমান আগতে আমিতো স সৰু ল'ৰা ছোৱালী আমিতো আগৰ পৰা কাম কৰিলেহে আমাৰ সময়মতে হ'বগে
অ
আৰু আমি তাৰমানে আহল বহল ধুনীয়াকে বনাও ঘৰটো
অ
তাপা দহ দিন মানৰ আগতে আমি বাহ কাটো
অ
বাহ কাটি প্ৰথম ধুনীয়াকে গুটি ঘৰটোৰ মানে
অ
শৰীৰটো বনাই লওঁ আৰু
অ
কেনেকে কি কৰিম ম ভিতৰৰ ৰুমৰ খুটালৈকে একদম ধুনীয়াকে কৰি ল'ম তাৰমানে এনেকুৱা কৰো পাকঘৰ ৰুমো থাকিব তাত খোৱা ৰুমো থাকিব খোৱা ৰুমো থাকে
অ তেনেকে দুটা তিনিটা বনোৱা
অ ডাঙৰ ডাঙৰ আহ মানে দহ পোন্ধৰটা লৰা ছোৱালী থাকিব পৰা খোৱা ৰুমটোত তোমাৰ মানে আমাৰ গোটেই পৰিয়ালৰ মানুহখিনি একেলগে খাওঁ আ আগতে
বা তোমাৰ সেইখিনি কৰি নৰা চৰা বান্ধো নৰা বেৰ বনাও
অ
তোমাৰ সেই তৰা গছ দিয়ে আকৌ দেই বাকলি বেলেগ ৰচী চচি নাথাকে আমাৰ
বা বহুত মজবুত নেকি
উম তোমাৰ অ তাৰপা গোটেইখিনি আমি সেয়া কৰি মেলি তাৰমানে বিহুৰ তোমাৰ চালি তালি উঠাই মেলি বেৰ চেৰ বান্ধি মেলি ভিতৰৰ আনকি চাফা কৰি মচিও দিওঁ।
অ'।
তাৰপা তোমাৰ বিহু পোৱাহি তোমাৰ তিনিদিন মানৰ আগত সেইটো কাম খতম কৰিবলৈ চাওঁ কিয়নো আকৌ এইফালে মেজি বনাবলৈ আছে।
অ'।
গোটেইখিনিতো এইফালে লাগিয়ে থাকো সৰু ল'ৰা ছোৱালী লৰালৰিকে কৰিব নোৱাৰোৱেই।
উম,
আৰু আমাৰ বৰ্তা এটা আছিল বাৰু দেই বৰ্তা এটা বৰ্তাটো আমাৰ লাগি দিয়ে।
অ'।
তাৰপা
তোমাৰ যেতিয়া মেজিটো বনোৱা হয় আমি প্ৰথম অকল হেৰিটো বনাই থওঁ। তোমাৰ বাহেদি বাহেদি পুতি পেলাই মানে খৰি তাৰ ভিতৰত জাপিব পৰাকৈ ধুনীয়াকৈ বনাই থৈ দিওঁ
অ'।
আৰু আম আমাৰ দেতাহঁত তেনেকে কৰি তাৰমানে দেতাহ খুৰা হঁত চবেই মিলি চবৰ ঘৰৰ পৰা খৰি খৰিৰ গছ কাটি পেলাই মানে ফালি মেলি থৈ দিয়ে আৰু সেইয়া জাপি জাপি দেউতাহঁতে কৰে সেয়া আৰু আমি হেৰি চেৰি বনাই দিওঁ। তাৰপা তোমাৰ আমি কি কৰোঁ আমি মেজিটোত বেছিভাগ আমি ওচৰৰ মানুহৰ গোটেই খৰি চৰি জেওৰা চেওৰা চুৰ কৰো মাঘৰ বিহুত এনেও চুৰ কৰেই।
অ'।
তোমাৰ মানে প্ৰথম আমি হৈ গ'ল বিহু পালেহি বিহুত ৰাতিপুৱা আমি তোমাৰ উৰুকাৰ দিনা আমি খানা চানা খাও। গোটেই চবেই মিলি আৰু মাছ মাংস চাল চালাড। এনেকে কৰি চব হয় আৰু। গানা গা গান চান গাই জুই ফুৱাই জুই ফুৱাই থাকে। কথা পতাই কথা পাতি থাকি তাৰপিছত তোমাৰ আমি
চুৰ কৰিব যোৱা।
নহয় দেউতা হঁতক দেখুৱাইটো আমি যাব নোৱাৰোঁ। মনে মনেই যাব লাগিব। দেউতাহঁত চব ঘৰা ঘৰি আহে আৰু আমি কওঁ যে আমি জুই চুই ফুৱাই যাম। কিয়নো বেছি দূৰৰতো নহয় ছাইডতে বৰ্তা হঁতৰ ঘৰ।
অ'।
বৰ্তা হঁতৰ ঘৰৰ চাইদতে বনাও আমি।
অ'।
নহবা খুৰা হঁতৰ ঘৰৰ চাইডত বনাওঁ।
উম।
তাৰপৰা দেউতাহঁত গুচি যাব তাৰপা আমাৰ দাদা কেইটামানো আছে ডাঙৰ, ডাঙৰ।
অ'।
সিহঁতে মানে কয় হ'ব, হ'ব আমি আছোঁ আৰু খুৰা এটা আছে আমাৰ। বুলি কয়, সিহঁতে মানে আমাৰ দায়িত্ব লৈ থয় আৰু আমি আছোঁ। আপোনালোক যাওঁক চবকে পঠিয়াই দিয়ে আৰু ককায়েক। ককায়েক চবকে বৌয়েক চৌয়েক।
উম।
তাৰপা আমি ৰাতি চুৰ কৰিবলে যাওঁ। আমাৰ ঘৰৰ সন্মুখৰ, সন্মুখৰ বুলিয়ে ক'ব অকমান ইফালে আৰু।
অ'।
তুমন বৰ্তা বুলি কয় সিঁহতৰ মানে প্ৰত্যেক বছৰে এতিয়াতোটো নিদিয়াই হ'ল তোমাৰ, আগতে সিহঁতৰ ঘৰ আগ ফালে মানে নাহৰ পুলি আছিলে।
অ'।
নাহৰ গছৰ তোমাৰ আৰু তামোল গছৰ সিহঁতৰ জেওৰা দিয়ে।
অ', অ'।
আমি কি কৰোঁ প্ৰত্যেক বছৰে সিহঁতৰ সেই ফুলৰ নাহৰ ফু ফুলৰ ঘেৰকিটা গছজোপা ঘেৰকিটা
অ'।
চুৰ কৰি, কৰি লৈ গুচি আহোঁ।
তাৰপা সেয়া আনো, তাৰপা সিহঁতৰ জেওৰা আনো বহুত চুৰ কৰোঁ তাৰপা আকৌ আমি তোমাৰ বাৰীৰ চবজি তবজি চুৰ কৰোঁ।
অ'।
তা-তামোল চুৰ কৰোঁ, কিন্তু তোমাৰ মুৰ্গী এবাৰেই চুৰ কৰি পাইছোঁ।
অ', ক'ত?
আমাৰ বৰ্তাহঁতৰ ঘৰত, অ, ' ৰ'বাচোন দেই ৰ'বা মায়ে মাতি আছে।
অ'।